নমস্কাৰ। নমস্কাৰ।
আজি সন্ধিয়াৰ বাতৰিত আপো-আপোনাক মই জনাবলৈ খুজিছোঁ যে আপুনি যে টো যন্ত্ৰটোত আপুনি টো যন্ত্ৰ চলাই আছে। সেউজীয়া কালাৰ যন্ত্ৰটো, সেইটো যে তে' আপুনি বন্ধ নকৰে।
অ', কিয়?
বন্ধ যদি আপুনি কৰে তেতিয়াহ'লে আপোনাৰ দৰমহাটো সোময়ত অলপমান, দেৰি হ'ব পাৰে।
অ', হয় নেকি বুজিছোঁ দিয়া বুজিছোঁ। ঠাণ্ডা পানীয়ে খা মোৰ, আহ ঠাণ্ডা মানে এনে খাওঁ মই কিন্তু মানে আজি অলপ লিমিটতকে বেছি খালোঁ। সেইটো কাৰণে মোৰ আজি কাঁহ উঠি গৈছে, চৰ্দি লাগা নাই কাঁহ উঠি গিছি। এইবোৰ
মোৰো সেই শুকান কাঁহ।
আহ এই
মাজতে অলপ মানে মাত টো বন্ধ হৈ যায়
উম উম অ', অ' আৰু কি কয় পিঠি খান খোজায়।
কিয়া?
পিঠিখান খুজায় মাজৰ খিনি এক
পিঠি, মোৰ পিঠি নোখোজাই মোৰ গলটোও নোখোজায় এ মোৰ নোখোজায়ে।
মোৰ খুজায় গলটো খুজায়। মানে। কেনেকুৱা লাগে জানে একদম হামুখৰ ভিতৰত এনেকে হাত সোমাই দিয় আকৌ ভিতৰৰ পৰাই সোমা সেনেকুৱা লাগে।
অ' হয় দে গম পাইচো দে।
উম।
কাহ হলেও বিৰাট কষ্ট দে, বুকু খানে বিৰাট কষ্ট পায়। উহা পাৰে
আমি যে দেখা পোৱা যোগাযোগটো কৰিছিলো। যন্ত্ৰটো যে উ সেইখনান উ দেখা পা সেইটো কৰছিলো।
অ।
অহ চাই কেনেকুৱা লাগিল মোৰ যন্ত্রটো।
উম ভাল লাগিছে।
অ' আৰু মই চিঠি পঠোৱাটো চাই ভাল লাগিল নে অ' তাৰ মাজত মোৰ মানুহজনকো চিফাইছিলো।
অ' হয় নেকি? মই গমেই নাপালো। নাই আমাৰ মানে বেলেগ এটা চাই আছো। ছিলো।
অহ, সেইটো কাৰণে মই দেখিয়ো দিলোঁ হয়।
হা
মই দেখিয়ো দিলো হয়।
আ
আজি, আজি মোক এই, গোল চচমায়ে
আ
এ, চুমা এটা দিছে গালত
দে আৰু হ'ব দে, আ
দে আৰু
দে আৰু নেকি
এনে কৰলি ন, তই মোৰ লগত হ'ব দে।
নিজৰ লগৰ জনীয়ে মোক কি ক'ত থই গেল।
কি কৰিলো? কি কৰলো মই হ তই মোক কিবা ক'ব পাৰবি নে মই একোৱে কৰা নাই তোৰ লগত। আচ্ছা।
তে তই চুমা, তোক মৰমত চুমা দিছ সেই
নাপায়।
নৰো আনব।
কিয়া?
সেইদিনা যে মই বিদ্যালয়ত যি কান্দলো যি তোৰ কাৰণে।
অ', মোৰ ইমান হাঁহি উতছি। অ', তোৰ এ গালি চালি দি উঠি কিনে মোৰ মনটো ইমান মানে কাৰোবাক আতা আতা পাৰলোঁ ন' ত' মনটো এ পাতাল হৈছে।
হয় নাকি, তইটো কিজানি পাঁচ কিমান, দশ ছেকেণ্ডমান কান্দছ' মই যেতিয়া তকে দুগুণ কান্দছো।
পঞ্চ পঞ্চাছ শ্ৰেণী গোটে এটা শ্ৰেণী গোটেই।
ভাব।
ইমান হাঁহি উঠি দেখা পাই কিনে অ', মাজতে মুখ খান যিতিয়া কি হাঁহি উঠিছে মোৰ বেয়াও লাগিছিল।
তই মোক দেখি চাই থাকা মই গম পাইছোঁ তোৰ চা নাই।
মই চাইহে আছো তোত দেখি।
মই চা নাই, মই গম পাইছো তই যে, মোক দেখি চাই আছ, কিন্তু মই চা নাই মই মানে মোৰ চাৱা গেল হয়, কিন্তু মই মানে নিজকে মানে মই ৰখ
তই মত দেখি জানি তোৰ হাঁহি হয়
সেইকাৰণে সেইকাৰণে চোৱা নাই আৰু নহয়, নহয় হাঁহিটো উঠলা হয়, আৰু মানে মানে মোৰ এইটো, এইটো আহিল হয়, আৰু মই মানে এশ আৰু এক দি মানে এক পাৰ্চেণ্ট দি, এক পাৰ্চেণ্ট মানে ক'ব পাৰব যি মানে এই বস্তুটো আহি ত মানে বুলে মনে এনে মই ভাবা নাছিলো
মোৰ মুখতে চাই থাকিব
এই মা-এই মানে কি জানা তেতিয়া, মই যেতিয়া কান্দি থাকো তেতিয়া যোনি মোক কন্দদুৱাইছে সেই মানুহটো যদি মই আৰু মৰম কৰিবা আহে, মোৰ বেছিকে কান্দা উলাই
এইটো মোৰো হয়, কিন্তু
অ'
ভাবিব, ভাবিব মই চিঠি দি কিনে মনাছো ম‌ ভাবচিলো, মই ভাব মই ভাবছিলোঁ চিঠিখন পঢ়ি কিনে না-নামানিব কিজানী। হা, চিঠি খান দিয়াৰ লগে, লগে হাঁহি উঠি গ'ল নপঢ়োতে হাঁহি উঠি গ'ল
এই নহয়
এ, মানে কি বুলি কয়, এ, এইটো কি বুলি কয় বাদ দে। হাৰ্ট কেইটা দেখি মানে একদম ভাল লাগিছে
একদম ৰাণী কৰি ৰাখি
তাকেটো একদম- ৰাণ নী হেই আ চাল্লা ভাল। এ- তই ক'ত আছনো? ভালকে মানে এইটো অহা নাই।
এইবাৰ আইছি।
অ আহিছে দে- অ, আইছি দে বুলো।
অ।
অও দা
হা, কওঁ কওঁ ৰ, কালি আমাৰ তাতে আহ নহ'লি ভাত খাবা।
খাৱ নাযাওঁ দেই, ইচ্ছা নাই বৈদ্য ইলা লাগছি।
তোৰ কোনদিনানো ইচ্ছা থাকে ক চোন। হয়
মোৰ আজিও মোৰ যাব মন আছিল কিন্তু মোৰ ইমানেই বেছি মানে কলেজৰ পৰা আহি ইমানেই বেছি বিহিলা লাগিল, তোক যে মই মেছেজ দিলো মই আহি কিনে গুমে আছো মই ভাতে খোৱা নাই আনকি।
মোৰ এই আছে, মোৰ মোবাই মোৰ যন্ত্ৰটোই ছয় আৰু দুই।
বাইষষ্ঠি। বাইষষ্ঠি। ছয় দুহোন, মোৰ পাঁচ
ছয় আৰু দুই বাইষষ্ঠি নিকি।
অ।
তোৰ কিমান।
পাঁচ সাত সাতাৱন সা
অ। অ,
আৰু সময় কিনি বাকী আছে।
অ। তোৰ দিলা নে চিঠিখন প চালে নে তাই।
মোৰ চিঠিখন, চাবা লাগব মোক এ যোগাযোগটো বন্ধ কৰি কিনে চাম দে।
অ, হ'ব দে।
অ, তাৰ পিছত আৰু যোগাযোগ কৰিম ভালকে।
অ, হ'ব দে। অ, কালি ভাত খাবা আহে ম আ আন যামা মই।
নিশ্চয় নাহে।
বহুত দিন আহা নাই তই আমাৰ তাত। উম, কিবা।
যামদে দেৰিকে, পিছত।
অ, নি কিনে বনাবা দিম দে পাপাক। ইছছ একদম মানে সোৱাদ কৰি কিনে। নাজানো কৈ আছো এইডালে নাহে। আমাৰতো বেয়া পায় এই।
এ বেয়া বেয়া বেয়া নাপ পাও গম পালি মই মস্ত বিহিলা লাগিছিল জানো ন তই আৰু তাতে মই উল এ তোক কি ওলাৰো মানে মোৰ সেই পৰি আছে। নাজানো। মোৰ মানে ঊলৰো কাম পৰি আছে। ঊলৰ মোৰ কিবা কিবি বনবা লাগি আছে সেইটো।
ন
আছে, আছে, আছে হেল্ল'
অ আহিছি দে।
অ মাজতে কি বা হয়।
অ এ মানে কঁপি কঁপি আহে।
সময় দুুই আছে।
অ।
আহ।
হা
হ্ৰস্ব ই
অ
কি হ্ৰস্ব ই কম
উ
হ্ৰস্ব উ ক
অ আহ ভালকে মাতি চাবচোন কেনে কিবা শব- দৰ মানে উচ্চাৰণকেইটা
অউ ইবাৰ ইবাৰ ইবাৰ এৰে পিছৰতো ক। তাৰ পিছত।
অ' ৰ ৰ ৰ। হ্ৰস্ব উ, দীৰ্ঘ ঊ, ঋ।
এ, ঐ, ঔ, ঔ। তপৰে ঔ, একদম ঔ, দিবা লাগে।
এ, ঐ, ও, ঔ
উ, ঔ, অ'। তাকেতো বাপাৰেই, আমাৰ মোৰ ভন্টিটোই। অ আ খান মাতিছিল, যিহে তাইৰ মানে মুখৰ। সেই।
এ হ'ল হব দে, উ।
এ কোনে বা বনাইছিল, অ আ খন। দীৰ্এ এ এ দীৰ্ঘ এ দীৰ্ঘ দীৰ্ঘায় দীৰ্ঘায়ু দীৰ্ঘায়ু দীৰ্ঘ ঘায়ো।
অ, আমাৰ দল হ'ল হ'ল।
অ' দে, ডাইৰেক্ট যোগাযোগ কৰো আহ।
অ দে।